হেল্ল' অ কি কৰিছা?
আছো তুমি কি কৰিছা?
মই আছো এতিয়া এ চাগ পানী খাই অকমান উঠিলো
অ অ অ
আধা খাই তুমি চাহ খালা
চাহ খালো চাহ খাই আজৰি হৈ এতিয়া সেই অকণমান কামত লাগি আছিলো
অহ মানে অহ কালি যোৱাকালি বহুত গৰম আছিলে যে গৰম থকাৰ কাৰণে মানে কি হ'ল আৰু আমাৰ ঘৰত আলহীও আছিলে
অ
মই আৰু ভাত মানে ভাত পানী বুলি নহয় আৰু মাকো অকণমান সহায় কৰি দিলো ন লাগি মেলি মোৰ মানে তোমাৰ গাটো একে বেয়া লাগি গল কালি গৰমতে গা পা ধুই আকৌ হুলো ৰাতি অকন খোৱাতটো খেল খেলি মেলি হ'ল গৰমত এতিয়া মানে জানানে তামাম মাথাবিষ সাংঘাতিক মূৰ বিষাইছে ভিকস এসোপা লগাই আহিছো তেওঁ
উম উম গৰমটো বেছি পৰিছে নহয়
আজি এতিয়া বতৰটো কেনেকুৱা গোমাই আছে বহুত একে বৰষুণ দিও দিওঁ দিও দিওঁ কিন্তু এইটোপালেও নপৰিলে উম
কৰি কৰি গুচি গ'লগে
গুচি গল গুচি গল বাকী ভাল নে?
বাকী ঠিকে আছো দেই তোমাৰ তোমালোকৰ ঠিকে আছে ভাল ভাল মাহঁতৰ ভাল ঠিকে আছে তাকে
চাহ ন খালে নে নাই
চাহ খালো চাহ খালো চাহ খাই আজৰি হলো
আহ
আজি সেই ইমান তোমাৰ আজি ভালেমান দিনৰ পৰা লুচি আৰু ঘুগুনি খাবলৈ মন গৈ আছিলে তাৰ ঘুগনীত আমাৰ দেও এবাৰ এনেও বনোৱা হয়য়েই কিন্তু মানে তোমাৰ তেনেকে উ
ম‌ই ময়ো আগতে দেওবাৰে দেওবাৰে বনাও অ
ভাল লাগে আমাৰ সেই দুসপ্তাহ মানে মোৰ কাৰণে তোমাৰ মোৰ সেই অকণমান গেয়াটো ঠিক হৈ থকা নাছিলে কাৰণে ঘূটনিটো এভইড কৰা হৈছিলে তাৰ পাছত সেই এৰি দিয়া নিচিনা হ'ল তাৰ পিছতে আজি আকৌ মাক বোলো নহয় আজি ইমান খাবলে মন গৈছে আজি বোলো তাকে বনোৱা চোন তাৰাপা এতিয়া সেই বনালে তাৰ পিছত হে বহুত দিনৰ মূৰত যে খাইছো খাইও ভাল লাগিলে
আমাৰ ভাইটি আকৌ ঘুগুনি বৰ ভাল পায়
আহ
সাংঘাতিক ভাতৰ লগত একে খোৱা খাই ন ঘুগুৰিটো আকৌ আগতে মই ভাল পোৱা নাছিলো ইমান মানে মই ইমান টেষ্ট নাপাওঁ তাৰ পিছত খাওঁতে খাওঁতে মাজত ধৰি সি খাই কাৰণে মই খাব লগা হয় খাওঁতে সিহঁতে মানে খাবলৈ মন খালি সেই লুচিৰ লগত খাইে ভাল লাগে যিহেতু মোৰ মানে আগতে আচৰিত কথা মানে এই যে টিভিত যে মানুহে যে দি থাকে পুৰি আৰু খিৰ পুৰি এনেকে বুলি তাৰ পিছত মানে মোৰ মানে কেনেকুৱা ঘপক কে মানে ক্ৰেভিং এটা আহিছে মানে খাবলৈ মন গৈ আছে মোৰ মানে হেৰি এতিয়াৰ কথা কোৱা নাই অলপ দিনৰ আগৰ কথা কৈছো আৰু মই তাৰ পিছত মোৰ মানে খাবলৈ মন গৈছে যে লুচি আৰু এইটো উম পায়খ মোৰ ইমান খাবলৈ মন গৈছে নহয় তাৰ পিছত আৰু মন নাই বনাম আৰু মানে ওপৰত অকণ কেঁচা নাৰিকল কাটি এনেকে ৰুকা অকণ দি দিব লাগে পিছত লাষ্টলে মানে তেতিয়া মানে আৰু ধুনীয়া হয় খাবলে তাৰপিছত তেনেকে পায়সৰ সৈতে বনাই পেলাই লুচি লৈছো মই একদম পাঁচ খন মান খাই দিছো মানে একদম পাহ পলুৱাই মানে তেতিয়াহে শান্ত ফূতি লাগিছে কেতিয়াবা কিছুমান বস্তু বহুত খাবলৈ মন যায়
মন যায় আৰু তোমাৰ বহুত দিনৰ পাছত যে খালে আৰু তৃপ ফূতি লাগে
উম মানে খাবলৈ মন গৈ আছে খাব পৰা নাই তেনেকে তেনেকে
সেইটোৱেই আজি মানে সাধাৰণতে আমাৰ দেওবাৰ দিনটোত মানে ঘুগুনী ৰুটিটো মানে ৰাতিপুৱা চলিয়ে যায় কিন্তু মানে আজি দুসপ্তাহ যে না খালো এ বহুত দিন যেন নাই খোৱা বহুত দিন যেন নাই খোৱা তেনেকুৱা লাগি আছে ইমান মন গৈছে মানে আজি খাবলে
অ
তাৰপিছতে মাক বোলো নহয় মা আজি বনাবাচোন তাৰপিছতে সেই মায়ে বনালে খাই ইমান ভাল লাগিলে কিবা এটা
তাকে
তাকে পূজাও পাইছেহিয়ে নহয়
পূজা
মোৰ যে পূজা দিনকেইটা পালেহিহে ভাল লাগে
ক পূজা পূজা এতিয়া পূজালে দিন আছে
দিন আছে আমাৰ তথাপিতো তোমাৰ দিন বুলি মানে কবলৈ গলে আমাৰ মন্দিৰত পাতে যে সেইকাৰণে মানে তোমাৰ এই
তুমি কি এতিয়াৰ পৰা আৰম্ভ কৰিবাই নে
নহয় আমাৰ এই জুন জুলাই মাহকেইটা থাকে আগষ্টৰ পৰা আমাৰ আৰম্ভ হয় বুলি কলেও বেয়া নহয় মানে ধৰি লোৱা অক্টোবৰত যদি পূজা হয়। তেতিয়া মানে আগষ্টৰ পৰা ষ্টাৰ্ট হৈ যায় আৰু তোমাৰ লাহে লাহে। আমাৰ মানুহ তোমাৰ যৰ তৰ মানে বাহিৰৰ মানুহো আহে নহয় যৰ।
নে কিবা খোৱাবলে বেলেগক মাতিব লাগে খাবলৈ বোলে আজি। আজি আমুক টো খানা আছে।
অ নহয় তেনেক। কে নহয় মানে আমাৰ কি হয় তোমাৰ ভোক দিয়ে ন। আৰু তোমাৰ ধৰি লোৱা। চবৰে ঘৰতে সেই যোন যেনেকে আহে আৰু তাত ধৰিলোৱা মতা বুলি নহয় যোন যেনেকে।
ভোকত কেনে কি কি থাকে। নো তাত।
আহ তোমাৰ ধৰি লোৱা কি হয়। এ ৰাতিপুৱা বেলা তোমাৰ পায়স দিয়ে। পায়স মিঠাই এনে। কে দিয়ে। তাৰ পাছতে মাহ প্ৰসাদ তো থাক। কে আৰু তাৰপিছত তোমাৰ প দুপৰীয়া সময়ত মানে ভা খিচিৰি হেৰি কৰে। খিচিৰি ধৰি লোৱা। তাৰ লগত চব্জি এনেকে কিবা কিবি দিয়ে তাৰ পৰা পাপৰ চাপৰ দিয়ে। তাৰপিছত তোমাৰ ৰা। তি আকৌ যদি প্ৰগ্ৰেম থাকে তেতিয়া মানে ভাত।
সেয়া ৰাতিটো থাকেই।
গোটেই কেইদিন নাথাকে আমাৰ মানে কি হয় তোমাৰ আৰতি কৰা পিছত। ত মানে মানুহবোৰৰ কি হয় ভাগৰ লাগে ন।
এইবাৰ ৰছী দিবা দেই।
অ দিম দিম দিম। দিম আমাৰ তোমাৰ। উম সেইটো কা আমাৰ মানে কি হয় তোমাৰ ৰাতি মানে প্ৰগ্ৰেমতটো এই আজি কেইবছৰ এনেকে মানে মাজত এবছৰ। আমাৰ দুবছৰ গ্ৰেফ দি দি পাতে। নহয় মানে কি হয় দিনটো ল'ৰা খিনি কামত। লাগি থাকে নাই ৰাতিলে মানে বাঘৰ লাগেগে। চিচ। আৰু তেনেকুৱা ৰাতিলে ভাগৰ লগা লগে লগে। এ আমাৰ বোৰৰে কি হয় মানে ল'ৰা ছোৱালী বোৰ ওলাই গু।
আমাৰ আক আমাৰ আক নে্স এ হেৰি এইটো কি বুলি কয় অৰিজিনেল ঘৰত নেক্সট বছৰ মানে হেৰি তাত বাৰে চৰে ভাওনা হ'ব নহয়
অ আহ
সাতাইচত হ'ব বাৰে চৰে ভাওনা
অ হয় নি
উম বহুত ডাঙৰকে পতা হয় শুনি চান নাই নাজানো
উম শুনিছো শুনিছো মানে মই বৰ কে নাজানো এইটো বিষয়ে তাৰপিছত মা উম আজি অলপ দিনৰ আগতে এই কথাটো শুনিছো
উম এ মানে কি জানে মোৰ যে এতিয়া মানে মই কথা পাতি আছো মোৰ মূৰতো কিবা কিবি লাগি আছে মানে এই হেৰি এইটো কি বুলি কম মূৰ যেতিয়া বিষাই থাকে
উম উম
বিচ লগাই দিওঁ কিন্তু মানে অকনমান যদি কোনোবাই মালিচ কৰি দিয়ে ভাল লাগি যায় মানে মালিচ কৰা মানুহ নাই মানে সেইটোৱে কথা মালিচ কৰি দিলে ভাল লাগি যায় কে মালিচ কৰিছিলে কিন্তু মানে এ হেৰি এইটো কি বুলি কয় এই যে মোক মানে সিদিনাখনেই ভণ্টি‌ এজ নীয়ে মালিচ কৰি দিছিলে মোৰ বিষাইছে তোমাক কৈছ ন কোত লাগি গৈছে বুলি কয় যে ইমান তাই হাতকেইটা কোমল একদম ধুনীয়াকে একেবাৰে মানে মূৰৰ পৰা চুলিলৈকে ইফালে গন্ধললৈকে পাচ ডিঙিলৈকে মালিচ কৰি দিছে মানে
ভাল লাগে পাই তেনেকে
টো যে কি সোনকালে সুমন্ত্ৰ হৈ গ'ল মানে
উম উম
ভাবিব লগা কথা
হয় দেই এতিয়াহে এইবাৰ পূজাত আহিবা আহিব পাৰিবা
অ এই মানে কি জানা এই হেৰি যে আহ পূজাত যাবলৈ মন যে মানুহ বহুত ভিৰ হয় অ
আমাৰ মন্দিৰত মানে কি হয় তোমাৰ ধৰিলোৱা পৰিয়ালৰ মানুহ বোৰ
মানে ভিৰততো যাবলৈ মন যায় কিন্তু মানে কি জানানে সঁচ সচা কথা কবলৈ গলে এই খোজকাঢ়ি
আমাৰ মন আমাৰ মানে মণ্ডপ নহয় নহয়। মণ্ডপ নহয় তোমাৰ মানে আমাৰ ঘ এই ভাগ মানে পূজা আমাৰ মানে পৰিয়ালৰ পূজা। মানে আমাৰ যিমান খিনি মানে বৰ থা কুৰ পৰিয়াল আছিলে গোটেই বৰঠাকুৰ পৰিয়ালৰ মানে গোটেই মানুহ খি খিনি মিলি পেলাই মানে মন্দিৰ এভাগ কিবা মানে ৰজা দুনিয়া হয় আৰু। তাৰ পা ইয়াত মানে কাবাক সপোন দেখো। খুৱালে মানে কিবা মূৰ্তি পাইছিলে মানে। মানে তাৰ পিছত মূৰ্তি পাই মানে মানুহ এজনক সপোন দেখুৱালো তাৰপা সেই তেতিয়াৰ পৰা মূৰ্তি আমাৰ মানে ইয়াত মন্দিৰ স্থাপন কৰি তোমাৰ পূজা পাতে। ইয়াত ধৰি লোৱা ফাকুৱা পুজা অ মানে বিষ্ণু পূজা পাতে। তাৰ পিছতে বি বিষ্ণু পূজা মানে বছেৰেকৰ মূৰত এব - এবাৰ পাতে আৰু তাৰ পিছত আৰু তোমাৰ কালী পূজা, দুূৰ্গা পূজা পাতে। সেই মানে সেই হিচাপত মানে কিন্তু ইয়াত
ছাগে?
পেণ্ডেল মানে মন্দিৰে আৰু গোটেই ভাগ আমাৰ মন্দিৰ ভাগতটো যথেষ্ট ডাঙৰ মানে, ভিতৰত ধৰি লোৱা মন্দিৰৰ ভিতৰত মানে গোসানী থাকে।
অ' মানে এতিয়ালৈকে মানে এ -এনেই গোঁসানি যে বেলেগৰ তাত লৈ আহে তোমালোকৰ গোঁসানী ভাগ মানে থাকেই সদায়। হয় নে নাই?
নাই নাই নাই । আমাৰ মানে তোমাৰ অ তাত মানে কি
নাই অস্থায়ী - অস্থায়ী কিয় আনে মানে নাই মানে অস্থায়ী মানে কৃষ্ণ মই ক'ব পাৰা নাই।
অ মানে তোমাৰ অ তেনেকুৱা মানে দেৱী তোমাৰ প্ৰতিমা আনে, তোমাৰ মানে সেই অ তোমাৰ প্ৰতিমা আনি পেলাই পূজা কৰে, কিন্তু আমাৰ মানে এটা চাইডে তোমাৰ মনি কুত আছে মানে এফালে নাম হয়। নাম হয় মানে সোম বাৰ তাৰ পিছতে আকৌ তোমাৰ এনেকে মানে সোমবাৰে গোপিনী সকলে নাম লয়। তাৰ পিছত তোমাৰ সেইফালে এ- এভাগ মানে নামঘৰ আৰু এফালে তোমাৰ পূজা হয়। তোমাৰ মণিকুট আৰু এনেকে এভাগত মণিকুট আছে এফালে গোসানি থাকে প্ৰতিমা থাকে।
অ ভালেই কৰা
উম তোমাৰ এতিয়া সেই যেনিবা প্ৰতিবাৰৰ পূজাত তেনেকে ভাল লাগে মানে। এতিয়া বাহিৰত ধৰি লোৱা বহিব পৰাকে মানুহৰ আসন আছে, তাৰ পিছত এটাত তোমাৰ যিটো আমাৰ মানে ষ্টেজৰ ওচৰত মানে সেইখিনিত খোৱা তেনেকুৱা সুবিধা। আহে মানে মানুহ যথেষ্ট আহে আৰু ধৰি লোৱা এতিয়া মোৰ পৰিয়ালৰ ধৰি লওক মই কাৰোবাক। কাৰোবাক মাতিলো তেনেকে মোৰ পৰিয়ালো আহিলে অ। তেনেকে মানে মানুহ।
তেনেকে আহে আৰু এই আচলতে কি জানা এই উ। ই কিবা এটা চবৰে পৰিয়ালৰে হওক বা কিবা এটা। পাতিলেহে মানুহখিনি গোট। পোৱা যায় ন। সকলো মানুহ আ মিতিৰ কুটুম আগতে মানে। কি আছিলে মানে। ন আগতে ফেমিলি এটা কিবা এটা পাতাৰ লগে লগে আমি ভাবো মানে ব ধুনীয়াকে কিবা এটা পাতিলে আজি আমুকক লগ পাম আমুক। অকল লগ পা মানে এনেকুৱা আছিলে ভাল লাগিছিলে আকৌ আজিকালি। সময়ে নাথাকে।
নাই আৰু তোমাৰ আজিকালি মানুহ আহিব। দিবলৈকে সময় নাই তুমি মাতিলেও মানে। আজিকালি মানুহবোৰ কমি গ'ল। নিজৰ ব্যস্ততা হৈ গৈছে। যে জীৱনবোৰ তাকেহে ঠিক আছে ঠিক আছে দিয়া হ'ব।
হম্ হম্ থাকা আৰু ভালে পাৰিলে যাম আৰু।
আহিবা, আহিবা। ঠিক আছে।